হেল্ল' হেল্ল', হেল্ল',
হেল্ল' কোৱা।
অঁ অঁ শুনিছা কি মাতটো নোহোৱা হৈ গ'ল।
এই মোক কাণডাল লাগি তোমাৰ ৱাই ফাইটো অফ হৈ গৈছিলে। এই ৰিচাৰ্জ নাথাকিলে এইটো কথাইে বেয়া।
অঁ অঁ বাকী খবৰ খাতি ভাল।
ভাল।
হেৰি এইটো কথা এটা আছিলে।
কোৱা।
তোমাৰ গৰম বন্ধও পালেহি।
ওম।
ছামাৰ ভেকেশ্যন ন একে ফুৰিবলৈ ক'ৰবাত। যাবলৈ পাৰিলোঁ হয় ন।
ওম।
ক'ত যাম বুলি ভাবিছা এনে।
ক'ত যাবা।
ক'ত যাওঁ বুলি ভাবিছা।
তুমি জানা।
ভাল প্লেছ এটা উলিওৱা ধুনীয়াকে ধৰা গ'লোঁ আমি গোটেই লগৰকেইটা। তাত গ'লোঁ ধৰা ইয়াৰ পৰাই ধৰা কিবা কিবি লৈ গ'লো মাংস চাংস। তাত বনাম ধৰা ধুনীয়াকৈ ধৰা খাম।
কেনেকা‌ জেগাটো।
ফিল্ড লোৱা জেগা এটা বিচৰা মানে তেনেকৈ যাম বুলি ভাবিছোঁ।
তুমি জেগাটো চোৱা।
এনেই ক'লে গ'লে ভাল হ'ব তুমজাং চুমজাং।
হা হা।
তুমজাং।
উম জগাটো বিচাৰা।
ক'লৈ যাওঁ বুলি ভাবিছানে এনেই তোমাৰ ধৰা মনৰ প্লেছ এটা কোৱাচোন।
মই চিনি নাপাওঁ তেনেকে প্লেচ চেলেচ। উমহু নাযাওঁৱে। লাডাখত যাওঁ।
সেই লাডাখ বহুত দোৰ হৈ যাব এই।
এহ্।
ইমান দূৰ নহয় হেৰি ভালো পুং চালক পুং।
মৰাং।
তুমজাং। তুমজাং নে তুমলাং।
তুমজাং তুমলাং নাজানোঁ আৰু কিবা এটা হয় আৰু।
তুমজাং তুমজাং যাওঁ নেকি।
তুমজাং পিছত যাম যোৱা।
নাই ভালুকপুং গ'লে ভাল হ'ব নি।
ভাল হ'ব কিহত যাবা।
ভালুকপুং গ'লে কি গাড়ী যে আমাৰ বাইক চাইক লৈহে যাব পাৰিম।
পুলিচৰ ভয় লাগে ন সেইটো কথা মোক নিয়া যদি কোৱা মই যাম।
সেইটোৱে আমিগিটা কথা পাতিছোৱোৱেই ন।
মোৰ মানে স্কুটিখন নিবলৈ বেয়া, মোৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰা নাই নয়হ স্কুটি। এবাৰ ধৰিলে নহয়।
মোৰ গাড়ীডালেও মানে তোমাৰ কি আ হৈছে মোৰ গাড়ীখনো মানে কি হৈ আ হৈছে তোমাৰ। এই মই ৰিক্স নলওঁ মানে গম পাইছা।
অ মইও নলও সেইটোৱে।
আহিব নোৱাৰা হ'ম।
উম।
সেইবিলাকে মানে। এ ভাল কাৰচাৰ এখন উলিয়াব পাৰি ন।
উম।
ডিজাৰ্ট চিজাৰ এখন লৈ গ'লেও কোনো কথা নাই।
পইচা লাগিব ন দস্তি।
পইচাটো লাগিব।
মই দেউতাক সুধি চাম।
হুম।
কি লাগে আৰটিকা লাগে নে হেৰি লাগে।
এই আতিকাখনে বেছি খাই দিব নি তেল।
তেলটো বেছি খাবই হয়। মানে দেউতাক লৈলে মানে আকৌ ৰিক্কটো থাকে গমাইছ নে।
দেতালৈ বলে কে ৰিক্স থাকে।
মানে তেতিয়া মানে হেৰি হ'ল যাব মেলিব দিব মানে। গম পালা ভয় কৰে না।
বুজি পাইছোঁ হয়।
কিন্তু এটা কথা বেয়া মোৰ দেউতাক কলে আকৌ তুমি যিটো বস্ত। টো খাব নোৱাৰিবা।
মই যিহেতু ভদিয়া এইটো হেৰি এইটো কৈছিলে উলিয়ালে খালি ধৰা। আমাৰ লগৰকেইটাও ধুনীয়াকৈ যাম।
উম যদি এটাই দুহেজাৰ। দিয়ে ন হৈ যাব। নকালা তেতিয়া এগাল পইচা হৈ যাব। কিমান লাগিব সাত আঠটা পালি ওলাই লোৱা। কিবা গাড়ী ভাড়া দিব লাগিব নহয় দস্তি। তেল খাব গাড়ীৰ ভাড়াত। লিব না ৰিজাৰ্ভ কৰি যাম।
কা নিজৰ গাড়ী নাই যে।
উম।
তেনেকুৱা নিজকে নাই যে সেইটোৱে বেয়া হ'ল ন।
উম হব দেউতা কিবা এটা কমত কৰিব বু এতিয়া। গম পালা। এনে পোৱালি ওলোৱা তুমি।
পোৱালি লোৱা মানে কি। লগৰকেইটা ক'লেই হ'ল আৰু বেলেগ কি পোৱালি।
আ আৰ্টিকাখন ছেভেন চিটাৰ হে ন?
আৰ্টিকেলখন তোমাৰ
ছেভেন চিটাৰ? মানে ছটা পইণ্ট লাগিব। ছটা পোৱালি কোন আছে? তুমি, মই, গোপাল, লক্ষ্য চাৰিটা হৈ গল। অভিন আছে দুটা পাঁচটা আৰু এটা লাগিব নহয়।
হ'ব সেইটো মিলাই দিম। অঁ হ'ব, হ'ব।
উম ওলোৱা তেনেহলে যাম।
বাকী তোমালোকৰ সিপিনে ৰ'দ দিছে নে বৰষুণ দিছে?
ৰ'দ দি আছে।
ঘৰটো দূৰ হৈ গ'ল যে ন?
উম।
দিগদাৰ হ'ল।
ভালে লাগে থাকি, বেয়া নালাগে।
ভাল লগা বেয়া লগা কথা নহয় ধৰ। ধৰা ওচৰ হোৱা হৈ আমি দুয়োটাই ধৰ লগ চক কৰিব পাৰিম। পাৰিলোঁ হেঁতেন ধৰা ন। একেলগে কবালে ঘূৰিব পাৰিলোহেঁতেন। এতিয়া তুমিও দূৰত থাকা, মইয়ো দূৰত থাকোঁ দিয়াচোন।
অঁ।
সেইটো কাৰণে ধৰা এতিয়া গৰম মানুহ চ চামাৰ ভেকেচন আহিছে ধৰা তাতে ধুনীয়াকে ফুৰিবলৈ যাবলে ধুনীয়াকৈ লগৰখিনিৰ সৈতে কথাটো পাতোঁ।
উ।
ঘূৰি মেলি আহোঁ। তাৰপিছতটো একজামটো আহি আছে।
উ।
ন?
উম।
মাৰি থকা নাই জানো? এই এইবিলাক মানে কি কবা। কি
কোৱা। হা?
খেলিবলে যোৱা কেইদিনমান হল?
খেলিবতো মোৰ সদায় মানে হ'ল দুই তিনিমাহ মান। দুই তিনিমাহ মান হৈ গ'ল।
হৈ আছা।
উম।
তুমিতো ক্ৰিকেটো খেলা চাগে ন?
হু। ভলিবলো খেলো।
ভলীবলো খেলা?
অঁ।
ফুটবলো খেলা, ক্ৰিকেটো খেলা, ভলীবলো খেলা আৰু কি
বেডমিণ্টনো খেলো। চব পাৰো।
ঠিকে আছে ন তুমি ফালে যাম বুলি ভাবিছা মানে?
উম, হাই ছেকেণ্ডৰী পিছত স্পৰ্টছ, স্পৰ্টৰ লাইনতে পঢ়িম।
ঠিকে আছে। তুমি ঠিকে আছে।
উম।
কি ক'ব কওঁক। হয় ন কোৱা।
কোৱা।
বাকী।
নাই কি।
আহা নহ'লে আমাৰ এইফালি তেজপুৰৰ ফালে।
এই বহুত গৰম পৰিছোঁ নোৱাৰি যাবলৈ। পূৰা সিজি গৈছোঁগৈ এতিয়া ৰখি ৰখি। তে গৰম পৰা নাই নেকি।
পৰিছে মোৰ ঘৰৰ ভিতৰত আছে।
এ বহুত গৰম পৰিছে দে মই বাহিৰত ৰখি আছো যে মোৰ মানে ভিতৰত নেটৱৰ্কটো নাপায় বাহিৰতে পায় পুৰা সিজাই দিছে একদম
উম।
উতলি ফুৰিছোঁ। যি কালা ৰদ মাৰিছে।
এদিন বৰষুণ দিয়ে তোমাৰ এদিন ৰ'দ দিয়ে কি বতৰ কৰে এইটো!
উম যিলাক ৰ'দে দিব লাগে বৰষুণ বৰষুণে দিব লাগে। তুমি বৰষুণ দিলে মই বেয়া পাওঁ। খেলও মেলিব নাপাওঁ যে ভাল নালাগে ঘৰত থাকি। অলপ খেলা ধূলা কৰিলে ভাল লাগে, হা?
মই বৰষুণটো দিলে ভালেই পাওঁ দেই।
উম পাবাই তুমি।
উ
ভাল লাগে এইবিলাক ঠাণ্ডা বতৰত থাকি ভাল লাগে দিয়াচোন, এই ৰ'দডালত গোটেই গা চা গ গোন্ধাই যায় মানে হ অৱস্থা কাঢ়িল হৈ যায়।
গৰম দিনত এটা কথা বেয়া তিনিবাৰকৈ গা ধুব লাগে।
অঁ মোৰ মই আজি দুবাৰ হলেই গা ধোৱা।
উম।
আৰু ৰাতি এবাৰ শুব চাগে তিনিবাৰ হুবই ন।
হম।
বাকী ওলাই যোৱা নাই ক'তো?
নাই।
ওলাই গৈ যাব লাগে।
ন খেলিব যাম একদম পাঁচ তাত।
পাঁচটাত যাবা নেকি?
উম।
দেওবাৰে তেতিয়াহ'লে অঁ কি দেওবাৰে আহিছো তোমাৰ গৰম বন্ধত তেতিয়াহ'লে খুৰাটো কৰিব লাগিব ন?
হম।
দিয়া ঠিকে আছে নহ'লে হ'ব দিয়া।
উম উম।
উম।